অ ক
কি কৰি আছ
এ কাৰেণ্ট নাই আগফালে বহি আছো
অ ধৰা ভাত চাত খালি নাই
ভাত নাই খোৱা ভাত মানে ঘৰত মানুহ নাই
ক'ত গল
এই মায়ে দেতাই কৰ'ৰবাত ভাত খাবলৈ মাতিছে তালৈ গৈছে তই কি কৰি আছ
মই এই ভাতকেইটা খাই আহি বোলো তোৰ বহুত দিন খবৰ খাতি এটা লোৱা নাই বোলো খবৰ খাতি এটা লওঁচোন
তাকেে এই লেখা মেলাত ব্যস্ত হৈ থাকোঁতে খবৰ খাতি লবলে এনেকে থাকিয়েই যায়গে আৰু
কি লিখি আছ বা
এই মানে আমাৰ কিবা কিবি প্ৰবন্ধ লিখি লিখা মেলা কৰি থাকোঁ যে
অ তই তইচোন হেৰি কৰিব পাৰচোন এনেকে দেখোন এ এ চচিয়েল মিডিয়াত দিব পাৰচোন লিখিছ যদি সেইবোৰ
ছ'চিয়েল মিডিয়াত মাজে মাজে দিছিলোঁ তাৰপাছত আকৌ কিবা এই গা চা মোৰ ভাল নাছিলে মাজতে সেয়া বেমাৰ
অ
সেইকাৰণে তেতিয়াৰ পৰা মানে এনেকে লিখা মেলা কৰি দিবলৈ সময় নিমিলা হৈছিলে
অ হয় নি তাপা এতিয়া গাটো ভাল পালি নাই
এতিয়া গা ভাল হৈছেগে কিন্তু আগৰ আগতে চলা ফুৰা কৰি থাকিব পৰা নাই
কিন্তু হে মানে তো মানে যদি লিখা মেলা কৰিছ ন বহুত ভাল কাম কৰিছ আক তই গম পাও নাই
তাকে লিখা মেলাটো কৰি আছোঁ মাজে মাজে পাব্লিছ কৰি থাকোঁ বাৰু
তেনেকে কৰচোন বাৰু গৈ মেলি অকমান যদি হেৰিয়ে হয়
তাকে তাকে
বাকী হেৰি এইটো ঘৰৰ মাহঁতৰ ভাল নহয়
ভাল ভাল তহঁতৰ চবৰ ঠিকে আছে ভাত কিহে খালে আজি
ভাত আজি আমাৰ মা, আনিছিলে
উম',
নাই মই সেয়া কৈছোৱে, বনাব লাগিব প, ঘৰলে যাব লাগিব নিজে,
অ', এতিয়া কাৰেণ্ট টো নাই-নহয় এতিয়া বনাবলে
তাকে কাৰেণ্ট টো নাই,
উম্-উম্ -উম্
সেয়াই,
তাকে হেৰি', নহয় মানে কথা এটাৰ কাৰণেও মানে মই তোৰ তালৈ অলপ ফোন কৰিলো অ',
অ', কোৱাচোন কি কথা?
মোক অকমান বহনক্ষম উন্নয়নৰ ওপৰত অকমান বুজাই দিবি নি', বাৰু?
অ', বহনখন উন্নয়নৰ ওপৰত বুজাই দিব পাৰি।
অলপ কৈ দেছো, মানে মই জানো তথাপিও মানে মোৰ, অকমান হেৰি লাগি আছে অ', খেলি-মেলি লাগি আছে।
তাকে-তাকে তো', -এতিয়া বহনক্ষ উন্নয়ন বুলি ক'লে -সাধাৰণতে যদি আমি বুজো মানে আমাৰ বৰ্তমান পৃথিৱীখনত যিবোৰ সম্পদ আছে, সেই সম্পদবোৰ আমি এতিয়াৰ প্ৰজন্মই ব্যৱহাৰ কৰি আছো
উম',
এতিয়া আমি কেৱল ব্যৱহাৰ কৰিলে নহ'ব, আমাৰ পাছৰ প্ৰজন্মইও, যাতে ব্যৱহাৰ কৰিব পাৰে, তাৰ প্ৰতি চিন্তা কৰি বিভিন্ন -কাৰ্যাৱলী কৰাকে তোৰ বহনক্ষম উন্নয়ন বুলি কব পাৰি।
উম', - উম',
এতিয়া চা', আমাৰ পৃথিৱীখনততো জীৱ জন্তু ঢেৰ আছে তাত কেৱল আমি মানুহেই নাই,
উম-উম।
গতিকে আমি মানুহেই যে গোটেই পৃথিৱীৰ বস্তুবোৰ কেৱল ব্যৱহাৰ কৰিব পাৰিব, তেনেকুৱা নহয়।
গম পাইছো,
ইয়াত থকা বিভিন্ন জীৱ-জন্তুবোৰৰো সেই- সমানেই অধিকাৰ আছে, পৃথিৱীত থকা বিভিন্ন সম্পদবোৰৰ ওপৰত।
উম', - উম',
এতিয়া আমাৰ মানুহ বিলাকে কি কৰিছে ', যে- যি পাইছে দাঙি - মুহি খাইছে আৰু যি', - নাই -একেবাৰে নাই আৰু,
উম-উম-উম,
সেইটো কৰিব নোৱাৰে, এতিয়া আমি নালাগে মানে সেইটো কৰিবলৈ আমি এতিয়া খায়-বৈ আছোঁ ।কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মই কেনেকৈ কি খাব সেই কথাও চিন্তা কৰিব লাগে। সেইখিনি কথাকে তই', প্ৰসংস উন্নয়ন বুলি, ক'ব পাৰোঁ।
অহ-অহ -অহ -অহ টাইম। মোৰ মানে এনেকে হেৰি এটা টপিক এটা লিখিব লাগে, মানে এতিয়া মানে মই অকণমান হেৰি কৰি আছো এতিয়া যে', আমাৰ উম ', হেৰি দি আছে। উম। তাৰ কাৰণে মানে লাগে এতিয়া লিখিব লাগে তোমাৰ ', -মই বোলো এইটো বুজি পোৱা নাই বোলো তোকে সুধোচোন
কি', -কি ', কৰিলি এইটোততো আৰু এটা বিষয়, তই অন্তৰ্ভুক্ত কৰিব পাৰ,
কচোন বাৰু,
মানে তোৰ বৰ্তমান বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰাকৃতিক সমস্যাবোৰো তই ইয়াত যোগ কৰিব পাৰ মানে। উম উম তাৰ পাছত ইয়াত প্ৰাকৃতিক সমস্যাবোৰ মানে বহনক্ষম উন্নয়নত কেনেকে হয় যে আমি যিবোৰ সম্পদ বৰ্তমান পাইছো সেইবোৰ ব্যৱহাৰ কৰি আছো কিন্তু কিছুমান সম্পদ একেবাৰে আমি ব্যৱহাৰ কৰি থাকিলে কোনোবা এটা দিনত শেষ হৈ গুচি যাব যেনে পেট্ৰল হওক কয়লাৰ হওক আদি বস্তুবোৰ মানে এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে। এটা হ'ল সেইবিধ সম্পদ আৰু এটা হৈছে আমি ধৰ এতিয়া বায়ু পানী মাটি এইবোৰ আমি ব্যৱহাৰ কৰি থাকিলেও কেতিয়াও শেষ হৈ নাযায় বা শেষ হৈ যোৱা চান্সটো নাই?
অ অ
গতিকে সেই কথাখিনি চিন্তা কৰি পেলাই আমি বহনক্ষম উন্নয়নৰ ওপৰত কাৰ্যকলাপো লিখিব পাৰোঁ আৰু।
উম উম হেৰি ন এতিয়া মানে এতিয়া কথা এটা শুনিবি দেই মোৰ মানে বহন? ক্ষম উন্নয়নৰ টপিকটো এই মানে কি হয় আমাৰ এতিয়া ইটাৰ্ণশ্বিপত লাগে মানে ধৰি লও অকণমান এ মই টিচিঙৰ হেৰিটোত কৰিছিলো মানে দেই। তাৰ তাৰ কাৰণে মানে এনেকে ৰিপৰ্ট এটা বনাব লাগে মানে তোৰ হেৰিব মানে এ। জানিব গৈ মই মানে পঢ়াবগে লাগিব গৈ। তাৰ পিছত মই। অ তাৰ পিছত মই যদি সিহঁতক বহনক্ষম উন্নয়নৰ কথা যদি তই যিখিনি কলি। মই যদি সেইখিনিও কওঁ তাৰো। লগতে যদি মই বহনক্ষম উন্নয়নৰ উদ্দেশ্যে তাৰ পৰা এইবোৰ তেহেঁতক যদি উদাহৰণসমূহ যদি এনেকে বুজাই মেলি যদি। যদি ভালকে ক'ব নোৱাৰো মই তেতিয়া ভালকে হেৰি কৰিব পাৰিম হয় নহয় বাৰু।
পাৰিবি পাৰিবি এইখিনি কথা ভালকে বুজাই ক'লে ভাল হ'ব।
অ অ তাৰপৰা এতিয়া ধৰি লোৱা মানে মই প্ৰথম মানে এনেকে মই মানে এনেকে এটা বনাইছোঁ মানে প্ৰথমটো বহনক্ষম উন্নয়নৰ মই অকমান আৰম্ভণিটো লিখি লৈছোঁ। তাৰ পিছত। তোৰ বহনক্ষ উন্নয়নৰ সংজ্ঞাটো লিখিছোঁ
অ
তাৰপিছত। তাহ বহনখন উন্নয়নৰ। উদ্দেশ্য তোৰ উদাহৰণ এইবোৰ মানে এনেকে। চববোৰ লিখি তাৰ পৰা লাষ্টত সামৰিণটো লিখিছোঁ মানে হেতৰ মানে মই যাতে। মই বুজাব পাৰোঁ মানে ভালকে।
ঠিকে আছে তেনেকেই কামখিনি কৰিব লাগিব।
অ সেইটোৱে তাকে এতিয়া মানে মই মই বোলোঁ পতকে মোৰ ধৰি লোৱা মই আকৌ ভুলকে লিখি দিম আকৌ সিহঁতক মই ভুলকে কমগে।
তাকে তাকে এইটো ভালকে শুদ্ধ কৰি লোৱাটো ভাল আৰু।
উম সেইটোৱে নি। নিজে জানিলেহে প্ৰথম মানে পিছত মই লোকক শিকাবগৈ পাৰিম হয় নহয় বাৰু।
তাকে
উম তাকে এতিয়া তোৰ তহঁতৰ ইণ্টাৰ্ণশ্বিপ কি কৰিলি।
আমাৰ ইণ্টাৰ্ণশ্বিপ আমি তোৰ এল পি স্কুলত গৈ পেলাই ল'ৰা ছোৱালীবোৰক শিকাব লগা হৈছে বিভিন্ন কথা সিহঁতৰ মই বাৰু বেছিকেলি পাঠ্যক্ৰমৰ বিষয় বুকে সামৰি লৈছোঁ।
উম উম উম
ওপৰতে পঢ়াইছোঁ তাৰপৰা তোক আৰু এটা কথা ক'বলে আছিলে।
অ ক চোন।
তই যে বহনক্ষ উন্নয়নৰ ওপৰত এটা ৰিপ'ৱট প্রস্তুত কৰিছ।
অ
তাত তই পৰিৱেশীয় সমস্যাবোৰো অন্ত্ভুক্ত কৰিব পাৰ।
পৰিৱেশে সমস্যাবোৰ ন। অ অ অলপ কোৱাচোন বা। পৰিৱেশৰ সমস্যাবোৰ।
অ তোৰ এতিয়া পৰিৱেশীয় সমস্যাৰ লগত বহনক্ষ উন্নয়নৰ মানে এক উত্তৰপ্ৰোত্ত সম্পৰ্ক আছে। এতিয়া পৰিৱেশীয় সমস্যা বুলি ক'লে কি হয় আমি পৰিৱেশ। ক'ত প্ৰকৃতি আৰু মানুহৰ কাৰণে বিভিন্ন। সমস্যা হৈ থাকে।
উম
এতিয়া মানুহে যদি আমি প্লাষ্টিক জ্বলাও বা বিভিন্ন সা সামগ্ৰী যদি জ্বলাওঁ তাৰ পৰা যিটো বেয়া ধোঁৱা ওলায় সেইটো ধোঁৱা বায়ুত মিহলি হৈ গ'ল পেলাই বায়ু প্ৰদূষণ হয়।
অহ-অহ
এইটো বিষয়টোই জান নহয় জানো?
গম পাইছো মই, গম পাইছো মই।
তাৰ পাছত আকৌ আমি বৰ্তমান খেতি পতি-খেতি বাতি মানুহে যে কৰে, অধিক শস্যৰ লাভৰ বাবে ৰাসায়নিক কিছুমান কাৰ প্ৰয়োগ কৰে যাৰ বাবে মাটিবোৰ প্ৰদূষণ হয়?
উম
পানীত আকৌ বেয়া বস্তু পেলোৱা কাৰণে পানীবোৰ প্ৰদূষিত হয় গতিকে তেনেকুৱা ধৰণৰ তই কিছুমান বিশেষ বিষয় তই অন্তৰ্ভুক্ত কৰিব পাৰ মানে এইবোৰ বুজালে ছাত্ৰ ছাত্ৰীস সকলে বুজি খুব ভাল পাব।
সেয়া মোক সেইটটো কাৰে মানে মোৰ, ধৰি লও এতিয়া মই যদি নিজে ভাল বুজি নে, মই সিহতক মই ভালকে বুজাব নোৱাৰিম নহয় ন বাৰ কচোন?
হয়-হয় এতিয়া নিজে বুজি নোপোৱা এটা বস্তু নিজৰ বন্ধুবৰ্গ বা নিজৰ লগৰ কাৰোবাৰ লগত সুধি পেলাই ক্লিয়াৰ হৈ ল'ব লাগে
সিহঁতে এইোৰ লাজ কৰি থকা কথাও নহয় এতিয়া মই যদি নাজানিলোহেঁতেন এতিয়া মই যদি এইটো কথা ভাল লতিয়া তই যদি মোক বুজাই নিদিলে মই কতিহঁতক বেয়া ভুলকে শিকালে সিহঁতি ভুল এটা হেৰি ললেহেঁতেন।
হয়
উম
প্ৰথমতে মানে কি, আমি কাৰোবাক শিকোৱাৰ আগতে নিজেই কথাখিনি ভালদৰে জানিব লাগিব।
উম-উম।
এনেকুৱা নহয় বিষয়বোৰ কোনো এটা বিষয়ে এজন মানুহে জানি কেতিয়াও জীৱনত শেষ কৰিব নোৱাৰে।
উম-উম
যিমান সখিনি জানো সেইখিনি আমি বেলেগক শিকাবলৈ চেষ্টা কৰিব লাগে আৰু সদায় শুদ্ধত হৈ চেষ্টা কৰিব লাগে। গতিকে আমি যিখিনি জানো সেইটো নিজৰ মাজত নাৰাখি বেলেগলৈও বিলাই দিব লাগে যাতে জ্ঞান খিনি সকলোৱে
উম-উম, উম-উম। এতিয়া মানে মই বুজিছো দেই, মানে ধৰি ল এতিয়া মই অকমান মানে এতিয়া যিহেতু মই পঢ়াব লগা হৈছে ন, মই মানে আগতে ইমান কে এনেকে এইবোৰ ধৰি লও মান মই এইবোৰ ইমান প্ৰতিযোগিত বোৰ এইবোৰ ইমানকে অক অংশগ্ৰহণ কৰিব পোৱা নাই যে। মানে মানুহক কেনেকে কথা কব লাগে মানে ধৰি লওক কেনেকে হেৰি কৰিব লাগে এতিয়া ধৰি লওক কিছুমানে এতিয়া বত্তৃকৃতা দি থকা বৈ মানে পতককে পাৰিব এনেকে বুজাব মেলিব কিবা কৰিব। মোৰ মানে তাৰক মানে খেলি মেলি হয় মানে দে মই মোৰ এনেকুৱা লাগে যেন মই বুজি পাইছো কিন্তু সিহঁতি মোৰ পৰা বুজি পাইছেন নাই?
হয়-হয়
সেইটো মানে উৱা। কি কৰিবি নো
চাবলৈ এতিয়া তই কিবা এটা বিষয় সিহঁতক বুজোৱাৰ পিছত সিহঁতক তই সুধিব লাগিব সেই বিষয়টোৰ বিষয়ে জানিছে নাই।
উম উম।
কিন্তু সিহঁতক যদি সোধ যে তোমালোকে এই বিষয়টো জানিছা নাই সিহঁতে প্ৰত্যেকে জানো জানো কব।
উম উম।
পৰিৱৰ্তে তই এনেকে সুধিব পাৰ। যে বায়ুমণ্ডল। তলৰ প্ৰদূষণ প্ৰদূষিত কৰা গেছবিধক। নাম কি। তাত বায়ু প্ৰদূষণ। কোন বুলিলে কি বুজা। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি উত্তৰ দিব। পাৰে তেতিয়া এইটো তই বুজিবি যে তোৰ বুজোৱা খিনি সিহঁতে আয়ত্ব কৰিব পাৰিছে।
উম উম উম।
সেইখিনিয়ে কথা আৰু।
সেইটয়ে তাকেহে আৰু সে হেৰি কৰিব লাগিব ম দিয়া কাইলে মানে মই হেৰি কৰি জমা দিবগে লাগিব মানে বস্তুটো।
তাকে তাকে।
তাকে দে ভাল হ'ব দে তেতিয়াহ'লে হেৰিতো খোলোতে ভাল লাগিলে তই মই এইখিনি বুজাই দিলি।
ঠিকে আছে তই আকৌ কিবা থাকিলে মোলে।
অ ঠিক আছে হ'ব উম উম উম হ'ব অ।